হেল্ল' হেল্ল'
হেল্ল'।
অ', এই কি কৰি আছা? কি কৰি আছা?
আছো।
হেল্ল'। অ'।
এনে এনে আছো এতিয়া।
হেৰি কি কয় অ', আচ্ছা এই এই মোক এই বস্তু এটা শিকাই দিব লাগিছিল নহয়। এই বস্তু মানে খোৱা খাদ্যৰ ওপৰত
অ', কি শিকিব খুজিছা কোৱা?
খোৱা খাদ্যৰ উপৰত মানে কিবা এটা শিকাই দিব লাগিছিল এই এ মাঘৰ বিহুত
অ'।
অ' মাঘৰ বিহুত যে পিঠা চিঠা বনাই
অ'।
কেইবিধমান পিঠা বনাব পাৰি কেনেকে বনাব পাৰি সেইটো?
এই মাঘৰ বিহুত তুমি পিঠা বনোৱাৰ কথা কৈছা, ঢেৰ পিঠা বনাব পাৰি বৰা চাউলৰ পিঠা খোৱা চাউলৰ পিঠা আৰু খোৱা চাউলৰ পৰাও বহুত পিঠা হয়, বৰা চাউলৰ পৰা বাৰু দুবিধে পিঠা হয় তিল পিঠা আৰু নাৰিকল পিঠা। তুমি সেইটো পাইছা নে নাই? খাইতো পাইছা কিন্তু বনোৱা দেখিছা নে নাই?
নাই মই খাইছো হে বনোৱাটো দেখা নাই, আৰু কেনেকে বনাই সেইটো নাজানো নহয়।
অ', তোমাৰ কি কৰিব লাগে জানা নাই? চাউলটো আগতেই তিয়াই থব লাগে চাৰি ঘণ্টা আগত চাউলটো তিয়াই থৈ পেলাই তোমাৰ গুৰা কৰিব লাগে, গুৰি কৰি পেলাই তুমি ধুনীয়াকে যাতে বতাহ নালাগে সেনেকে ৰাখি পেলাই নাৰিকল ৰেডী কৰি ল'বা তিল ৰেডি কৰি ল'বা তাৰ পাছত এখন টাৱা দি পেলাই তাত সেই কি ধুনীয়াকে গোল বনাই পেলাই ভিতৰত নাৰিকল দিয়া আ কেইখনমানৰ মাজত তিল দিয়া সেনেকে তুমি
উম
অকনমান অকনমান তাপ দি পেলাই থৈ দিব লাগে। তোমাৰ এইটো বৰা চাউলৰ পিঠা, অকনমান কষ্ট
অ' পেহী এইটো এইটো এ কষ্ট হয়।
উম বহুত কষ্ট হয়।
এই পিঠাটো বজাৰতো কিনিব পায় নহয়।
অ বজাৰত পায় বজাৰত পায়।
উম বজাৰত দাম বহুত লয়।
সেয়ে আৰু বজাৰত দামটো অকণমান বেছি।
অ,
তোমাৰ খোৱা চোৱা লৈও টো বহুত- তোমাৰ এইটো পিঠাত তাৰ মানে বৰা চাউলৰ পিঠাত অকনমান মানে - বেছি ভয় থাকে কেনেকুৱা ভয় থাকে তোমাৰ যদি চাউলৰ বতাহ লাগি যায় - তেতিয়া হ'লে পিঠা গুৰি খিনি নষ্ট হৈ যোৱাৰ সম্ভাৱনা থাকে। সেইকাৰণে- টো অকনমান ভয় লাগে, এ হ'ব নে নহ'ব। কিন্তু যদি তুমি খোৱা চাউলৰ পিঠা বনোৱা, তেতিয়া- তেতিয়া তোমাৰ আৰু নিশ্চিন্ত। তুমি তেল পিঠা খাই পাইছা নে নাই, অ তেল পিঠা খাই পাইছা?
নাই নাই তেল পিঠাটো মই খাই পোৱা নাই।
অ তেল পিঠা কেনেকে বনাই মই কওঁ দিয়া। তুমি - খোৱা চাউল গুৰি কৰি ল'বা, তাৰ পাছত- তাৰ পাছতে তুমি এ তাতে গ গুড় দিবা।
আচ্ছা, চাউল খিনি চাউল খিনি যেতিয়া গুড়ি কৰিলো গুড়ি কৰি কিনে গুৰ দিব লাগিব।
নহয় নহয় গুৰখিনি গলাই ল'বা। অকনমান পানী বেছিকে দি গলাই ল'বা, গলাই লৈ পেলাই তুমি- এটা ৰাতি ধৰাচোন গধূলি তুমি তিয়াই থলা এটা ৰাতি তুমি এনেকে তিয়াই থাকিব দিবা, বেছি সময়- তিয়াই থাকিলে ভাল, চাউলৰ গুৰি খিনি তাতে মিক্স কৰি দিবা।
মানে গুৰত গু গুৰৰ যিখিনি গলাই লৈছিলো সেইখিনিত- এ মানে খান মহিলি কৰি দিব লাগিব।
অ মিহলি কৰি দিবা, লগ কৰি দিবা পুৰা ফেটি লবা। ফেটি লৈ তাতে তুমি চবগুটি দিব পাৰা, চবগুটি দি পেলাই এনেকে- থৈ দিব অকনমান সময় ঢাকি, পিছত চাবা চাৰি ঘন্টামানটো তুমি তিয়াই থ'লে ভালে। বা বেছিও থব পাৰা, তাৰ পাছতে চাবা- আৰু যদি পানীৰ দৰকাৰ হয় দিবা। নহলে যদি পানী দিব নালাগে তুমি আন্দাজ কৰি চাবা আৰু ধুনীয়া- ফুলি উঠিব, তুমি কেৰাহী এখন পাতিবা তাতে তুমি ৰিফাইন তেল দিবা। দি পেলাই এখন ধুনীয়া চাহ- চামুচেৰে ডাঙৰ চামুচেৰে তুমি এখন এখন কৰি পিঠা- ভাজিব পাৰিবা। খাই কিন্তু বহুত সোৱাদ
এইটো যোনটো অ এইটো যোনটো কথা কৈছা সেইটো তাৰমানে- এই যোনটো- দচা যোনটো বনাই সেই দচা বনোৱা পদ্ধতিটো একেই তাৰ মানে।
নহয় নহয় দোচাখনৰ নিচিনা সেইটো তুমি যি কৈছা তুমি মানে- পিঠাৰ বিষয়ে বৰ বেছি নাজানা চাগে, সেইখন দচাৰ নিচিনা পিঠাখন তোমাৰ- আমিতো বহুমুখী পিঠা বুলি কওঁ সেইখনক। আৰু গাঁৱলীয়াত ক'ব গলে কেইখন কাঁহি পি- পিঠা বুলিও কয় বহুতে বহুত নাম দিয়ে দিয়া। কিন্তু যিখন তেল পিঠা বুলি ক- সেইখন অকল তেলত ডুবাই ডুবাই ভাজিব লাগে ফুলি ফুলি উঠিব।
অ আচ্ছা তেলত ডুবাই ভাজিব লাগে, আ-
তেলত ডুবাই, অ মই তোমাক ক'লো যে ৰিফাইন- তেল বেছিকে দি পেলাই তুমি একেবাৰে তেলত ভিজ অ'! এই, চাউলৰ গুৰি তুমি সেইটো পিঠাও বনাব পাৰা। তুমি যে কৈছা! দোচাৰ নিচিনা, আচলতে দোচাৰ নিচিনা নহয়। অকনমান বেছি পনীয়াকৈ, তুমি তাতে, অকনমান নিমখ দিবা। আৰু অকনমান পনীয়া, অকনমান সময় থৈ দিবা। দি পেলাই, টাৱা খনত দি পেলাই। তুমি এইখন মানে, বহলাই দিলে হ'ল। আৰু অকনমান সময় থাকি থ'বা। তাৰপাছতে, তাক মাজে-মাজে উলটাই দিবা। হৈ যায় আৰু সেইখনো সহজতে হয়।
অ'!
এনেকে তুমি, ধেৰ পিঠা বনাব পাৰা। আৰু এটা পিঠা খাই পাইছা নে নাই?
কি পিঠা?
মহুৰা পিঠা।
মহুৰা পিঠা।
এইটো, এইটো গাঁৱৰ মানুহে, নাম দিয়া পিঠা বাৰু মহুৰা নামটো। কাৰণ, দেখিবলে মহুৰা নিচিনাকে বনাব পাৰি।
মহুৰা কি বস্তু?
অ'! তুমি তাৰমানে, মহুৰা নাজানা? একো কথা নাই। মই কৈ দিছোঁ শুনা! শাল যে শাল জানানে?
অ'! শাল জানোঁ, শাল জানোঁ, অ' অ' অ'!
অ'! সেই শালখনত থাকে, এটা মাকো।
অ'! মাকো জানোঁ, মাকো জানোঁ।
মাকো জানা? মাকোটো সেৰি কৰিব কাৰণে, যিটো মহুৰা থাকে, ভিতৰত যিটো থাকে
অ'! সূতাৰ যোন
সূতা যিতোত লয়। অ' অ' অ'! তেনে হয়, পিঠা খন আৰু মহুৰাটো যেতিয়া, সুতা লোৱাৰ পিছত, যেনেকুৱা হয় নহয়। পিঠাখনো দেখিবলে, তেনেকুৱা হয়। সেইকাৰণে, তাৰ নাম মহুৰা পিঠা।
অ'! আচ্ছা, সেইটো পিঠা কেনেকে বনাই?
তাৰপি সেইটো পিঠা, ওখোৱা চাউলে বনাব পাৰিবা। সেইটো তুমি চাউল গুৰি কৰি লৈ, তোমাৰ তাতে শুকানকে হানি ল'বা। অকণমান নিমখ দিব পাৰা। নিমখ দিয়টো ভাল! তাৰপাছত, এনেকে সানি লৈ পেলাই, তাত বল, বলত কাপ বনাবা। বহুত কেইটা বল বনাবা। বল বনাই বনাই পেলাই তাৰ ভিতৰত, নাৰিকল আৰু চেনি
উম!
ৰুকি পেলাই, নাৰিকলটো ৰুকিবা দেই? ৰুকি পেলাই আৰু চেনি মিহলি কৰি পেলাই, তাতে সোমাই দিবা আৰু। তুমি যদি ভাবা! যে মই এইটো আজি নাখাওঁ।
মানে নাৰিকল, না, অ' অ'!
তুমি ভাজিলা।
অ'! আচ্ছা, নাৰিকলটোত, নাৰিকলটো মানে, ভাজি লৈ
কোৱা? আজিলৈ
হেল্ল'?
হেল্ল' হেল্ল'
সৰু সৰু তো
শুনিছোঁ। শুনিছ?